হেল্ল'!
অ'!
অ'! কি কৰি
হেল্ল'!
অ'! কি কৰি আছা, বোলোঁ?
মই এয়া, চাহ অকণ খাই উঠিছোঁ, চাহ কণ খাই উঠিছোঁ।
অ'! ক'ৰবাত অ' অ'! ক'ত বিয়া খাবলৈ গৈছিলে, বুলি কোৱা শুনিছোঁ?
অ'! এইয়া, বিয়া এখন আছিলে অ'! আমাৰ জেঠাইকৰ ঘৰত।
অ'! ক'ত, অ'! দুৰণিত চাগে?
অ'! সেই, নাৰায়ণপুৰ চাইডে।
অ'! মই সেইফালে, আজি হা?
চাহ খোৱা হ'ল?
চাহ খালোঁ। চাহ মানে কি, মই চাহ নাখালোঁ। এই, বাপেকে চাহ খাই গ'ল, আমি চুনুৰাই মই মেগী খালোঁ।
অ' অ'!
মেগী খালোঁ, চাহ নেখালোঁ আৰু।
ভাত-পানী বনোৱা?
ভাত বনামেই এতিয়া, ভাত বনোৱাই নাই। ভাতকেইটা বনাও, খাই-বই সোনকালে শুব লাগিব। এইকেইদিন সদায়-সদায় দেৰি হয়।
এ, তিনটাতে উঠোঁ, তিনটাতে উঠিব লাগিব, কালিলৈ।
উম!
চাৰে তিনটাত পথাৰত নামিব লাগিব।
চাৰে তিনটাত আন্ধাৰে- মোন্ধাৰে?
উম!
লাইট ঠিক কৰি ল'ব নেকি
উম
হা
সেইটোকে হ'ব
উম ভাত পানী কি ভাত পানী বনাইছা নে কি
এ চাউল কেইটা উঠাই দিলো দালি ভাজি এতিয়ালৈকে বনোৱা নাই
অ আমাৰ জান বাই কি বনাও মই অ অ ক'ত কামলে গৈছিলে দূৰণিত
দূৰণিত অ
অহ
মই দালিকে বনাব লাগিব আও কিনো
উম দালিবোৰ যে খাই খাই উমনি লাগিছে আও মই কালি কি কৰিলোঁ এইখিনিতে খুতুৰা পুলিকেইটা মানে এই ফুল যে ক'লা ক'লাকে যে হয় সেই খুতৰা বীজ জা
উম
এই খুতুৰা পুলি কেইটা সেই হৈছিলে সেইকেইটাকে উঘালি দিলো গে তাকো ভাজি ভাজিলো লাদাঙ লাঙে লাঙে ভাজি ডাঙৰ দীঘল দীঘল কে মানে
উম
তেনেকে ভাজি পানী ঢালি তাপা আলু গুটি পিটিকা
উম
আকৌ আলু বইল কৰিলো বইল কৰি সৰু সৰুকে কাটি এই মাংস মছলা চচলাবোৰ দি ভাজিলো তেনেকে খালো কিয় কিবা এটা বেলেগকে খাবলে মন যায় আমনি লাগে সুদা আলি দালু দালি আলু
ন তুন কিমান ভড়া কিমান খাই থাকিবি মই দালিয়ে ৰাতিপুৱা জাতি তি লাও তেনেকে বনাই থৈছিলে দুপৰীয়া লে
অ
সেইটোৱে খালো এতিয়া আকৌ তাকে জাতি গিলাও অকমান আছে দালিতে দি দিম বোৰো থো থো ইয়াকে
অ আপোনালোকৰ কাষৰ উম আপোনালোকৰ কাষৰ ঘৰ কঠীয়া তুলিছেনে
নাজানো নহয়
তুলিছে নে নাই নাজানো
অ মই আহি পেলাই পিছত সুধিছিলো হেম পথাৰ পৰা আহি কিহে কি হ'ল
উম
তাৰপিছত বোলে সেই বিশ্বনাথে আশীৰ পাতিলে
অ বৰষুণ দিলে যে বিচনাতে পাতিলে উপায় নাই
ৰাস্তাত সেই ফালৰ গৰাকী কেনেকুৱা ধৰণৰ খা খবৰ লোৱাই নাই
ফোন কৰা কিবা
এইওঁ ত বা পপা
ঐ তাত যে লগাই থৈছে নুনী
অ
অ সেইগৰাকীৰ ওচৰলে মই আজি গৈছিলো সেই নুনি সেইখন চাদৰ হ'ল আও
অ
তাপা অকণমান দেৰি বহিলো আও বহি আছেই বৈ আছিলে
অ এই বাইদেউজনী ৰেপত আহিলে নেকি
নাই আহা নহয় কাইলেহে দিব
অ আজি নিদিলে নেকি
নিদিলে আজি দিব বুলি কৈ পালে আজি নিদিলে কাইলে দিম বুলি ক'লে আজি কিবা কালি পঠাবলে নহলে হেনো নেট নাই কাৰণে সেইকাৰণে আজি পঠাই পেলাই হেৰি কাইলে দিব
বিষটো ভাল পাইছা নে নাই
অলপ ভাল পাইছে টেবলেট চেবলেট বোৰ খাইছে খাই আছে যে
অ
তাকে কৈছে ৰিপ ৰিপৰ্টটো আহা হলৌ বোলে কিবা এটা কি ওলাই বোলে কনফাৰ্ম কে শান্তি পালোহেঁতেন
অ ৰিপৰ্টটো নোলোৱালেকে একো কৰিবও নোৱাৰে
উম উম সেইটোৱে অশান্তি লাগি থাকে
নহয় এতিয়া পেলাব মেলিব নোৱাৰা হৈছে যে
অঁ সেইটো পেলাব মানে পাৰিলেও ৰেষ্টত থাকিবলে গৈছে ফুলাটো কমিছে বাৰু হেৰি হৈছে আকৌ খোজকাঢ়ি দিয়াৰ কাৰণে বেছি ফুলি গৈছে মানে
অ সেইটোৱে বাও আকৌ লৰা
উম আৰু লৰাটো যে লৰাটোৰ কাৰণে হৈছে আকৌ লৰাটোতো ভইত হেন্দা দি থাকিবই গাত
উম
ল'ৰাটোৱেতো কোচত উঠিবহিয়ে
অ পথাৰত সচাকে উপচকোৱা আছিলে নেকি মোৰ গোটেই পিঠ কেইটা নাই হেল্ল' হেল্লৌ হেল্লৌ হেল্লৌ হেল্ল' হেল্লৌ হেল্ল' হেলৌ